হেল্ল অ', ভালনে? অ', আপুনি কৰ হয়।
মই এইফালে নামনি অসমৰ হয়।
নামনি অসম।
হয়।
আচ্ছা নামনি অসম তাৰপিছত উজনি অসম এইটো অলপ বুজাই দিয়কচোন মই এইখিনি মানে ভালকৈ গম নাপাওঁ।
গম নোপোৱা আপুনি কি অ অসমত বসবাস কৰা নহয় নেকি?
মই অসমৰে হয় বাট মানে আ পঢ়াখিনি মোৰ চি বি এচ ইত আছিল। সেইটো কাৰণে তাৰমানে গম নাপাও অসমৰ ইমান কথা নাহে নহয় চি বি এছ ইত।
অ অ এনে মানে অসম অ হয় মানে এনে সাধাৰণতে মানে অসমখন মানে দুই ভাগ কৰি থৈছে সেইটো হয় উজনি অসম নামনি অসম সেইটোৱে আৰু চিম্পল এইটো
অ
যেনে উজনি অসমত মানে ভাষাবিলাক অকমান অ অকমান মানে বেলেগকে হয় আৰু নামনি অসমত যোনে অ ভাষাবিলাক যিটো অসমতে হয় হয় লোৱাৰাৰ আছাম আৰু মানে আপাৰ আছাম
অ আপুনি নামনি অসমৰ ক কোন ফালৰ?
আমি এইটো বি টি চি এৰিয়াত
বি
পি টি চি এৰিয়া পৰত অ যোন মানে আমাৰ ডিষ্ট্ৰিকটো যোন মানে ভূটান গম পোৱা না ভূটান?
অ অ ভূটান।
ভূটান মানে এই আহ কি কয় বাউণ্ডাৰীত আৰু সেইটোৱে।
ভূটানৰ বাউণ্ডাৰীত আচ্ছা আচ্ছা বুুৰমা পৰে নেকি?
নাই নপৰে সেইটো অসমতে পৰে যে।
অঁ নহয় নহয় বুৰমা হেৰী বুৰমা আছেতো অসমতে ডিষ্ট্ৰিক আছে বুৰমা।
নহয় নহয় এইটো আ আউত অফ বি টি চি হ'ব চাগে। এইটো ডিষ্ট্ৰিক নহয় এইটো ডিষ্ট্ৰিক নহয় এই এইটো এটা ঠাইৰ নাম।
অহ ডিষ্ট্ৰিক্ট হয় চাগে।
নহয় এইটো এইটো বাক্সা ডিষ্ট্ৰিকত পৰে সেইটো। এটা হয় এইটো মানে এটা ঠাইৰ বা এইটো অকণমান টাউন নিচিনা হয় সেইটো আৰু।
অহ অ অ অহ। মই আপোনাৰ পাঠশালাৰ।
অ। ঠিকে আছে।
পাঠশালা গম পাই ন? কি কয় বাচ্ছা এৰি পিনে বাট অ।
গম পাওঁ, গম পাওঁ। যেনে আমি আমি যেনে গুৱাহাটী টী ফেনে গেলে সেই ই ৰাস্তা দি যায় ন আমি? পাঠশালা এৰি কিনি যাবা যাবা লাগা হয় হয়।
অহ। পাঠশালাৰ ফালেদি আপোনাৰ সাদেৰী আছে সাদেৰী দিয়েই ভূটান যোৱাৰ ৰাস্তা আছে।
অ অ গম পাওঁ। অ ভূটানত গৈছে ন?
অ গৈছো। আপুনি গৈছেনে?
ভূটানত হয় হয় গৈছো এইফালে আমি গেলেফু সেইফালে গৈছো।
গেলেফু?
গেলেফু গম পোৱা নে? হয়, ভূটানৰ এটা এইটো এইটো গেট আছে বহুত ধুনীয়াকে নতুনকে বনাইছে এতিয়া গেটটো আগতে মানে ঠিকে আছিলে অ হয় এতিয়া মানে আ দুইফালে আহা যাহা তেনেকুৱা কৰিছে আৰু ডাঙৰকে কৰিছে।
সেই গেলেফু হয় গেলেফু এইটো টাউনত তাতে এইফিনি যাব ভাল আমাৰ এই এইফালে আহ কাজল গাওঁ গম পোৱা নে?
কাজল গাঁও।
অঁ চিৰাং ডিষ্ট্ৰিকট কাজলগাও সেইটো গম পোৱা? এ ইপিনি দি মানে কাজল গড়দি মানে যাই কিনে। একদম মানে এ, সেইটো কি কয় অ উত্তৰ ফালে যাই কিনে সেইটো পাই যাব আৰু এতিয়াতো বহুত ৰাস্তাত তো ভাল। ভূটানত মানে আৰামছে আমাৰ ফালে ইয়াৰ পৰা আমি এঘন্টা দেৰ ঘন্টাতে মানে যাব পাৰে।
অ হয় নেকি? বহুত সোনকালে চোন ৰাস্তা সৰু
অঁ অঁ অঁ ৰাস্তা এতিয়া ভাল কৰি দিছে। ডাইৰেক্ট ভূটান সোমোৱালৈকে একদম ভাল
মানে, ভূটানৰ সেই টাউনখন গলেকু টাউন বুলি কয়।
হয় হয় এইটো, এইটো এৰিয়াটো মানে তমাৰতো মানে টাউনৰ নামবোৰ থাকে ন, নাম বিলাক থাকে। তাৰপিছত সেইটো গেলেফু হয়। গলেফু, তাৰপি তাৰ পিছত আৰু উত্তৰ ফালে এনে যাব দিও এ যাব দিয়ে এইটো এ এটা ব্ৰিজ আছে। ‌ সেইটো ব্ৰীজ লৈকে যাব দিয়ে ইয়াৰ বাহিৰে মানে এনেই অঁ, এনে আহ যাহা এনেই নৰ্মেলি আহজাহাত মানে এই ব্ৰিজ এটা আছে যে, সেইটো নেটত চাই মানে গম পাবা। নেটত চালে অঁ ইয়ালৈকে মানে যাব পাৰে, এনেই সাধাৰণতে গুচি গলে এদিন দুদিন মানে আৰু
যিটো তুমি মানে গোটেই ভূটানটোৱে মানে এক্সপ্লৰ কৰিব বিচাৰা, তেন্তে মানে আহ, কি হয় এইটো যে দলংখনন পাৰ হ মানে কৰিব বিচাৰা তেতিয়ালৈকে পাৰ্মিশন ল'বা লাগে আৰু ইটো তেনেকা অঁ
ভিতৰত সোমাব কাৰণে পাৰ্মিশন ল'ব নালাগে?
নাই নালাগে। সেইটো মানে এনেইতো গেট এণ্ট্ৰি সেইটো হয়েই।
গেট এনত্ৰী কি কৰে এতিয়া? মানে মইতো সৰুতে গৈছিলো হা, তেতিয়া মানে এইবিলাক চোৱা নাছিল ইমান।
গেট এন্ট্ৰত অ যেনে আমি নিজা গাড়ী লৈ গিলে আমাৰ গাড়ীবোৰ চেকিং কৰিব যে য়া ড্ৰাইভিং লাইচেন্স বোৰ আছে নে নাই? গায়টো কাৰ আনিছে, সেইবোৰ চাই আৰু তাৰ অ মানুহৰ কাৰণে সেই চাই। মানুহৰ কাৰণে আধাৰ নহ'লে ভটাৰ সেইবিলাক চাই আৰু
অঁ
চাই কিনে, মানে যাব দিয়ে। এন্ট্ৰি পাছ কৰি দিয়ে
অঁ, আপুনি মানাসত গৈছে নে মানস নেচনেল পাৰ্ক?
নেচনেল পাৰ্ক আগতেই গৈছো। অঁ, এনে ধৰি লোৱা পাঁচ ছয় সাত বছৰমানান আগতে গৈছো। এতিয়া যোৱা নাই।
অঁ ময়ো মানে গৈছিলো একবাৰ ভিতৰত নোসো সোমাব নাপালো। এ এনেকুৱা বাৰিষা কালত গৈছিলো বন্ধ থাকে। সেইখিনি সময়ত
অঁ হয় এইটো মানে বাৰিষা কালত গেলে আৰু দিগদাৰো হয় না বেছি কি মানে জীৱ জন্তু বিলাক, হয় জীৱ অঁ, অঁ, বহুত দেই মানে আমি যি মানে এই ফৰেষ্ট এৰিয়াক যাই কিনে লাষ্টত পানী পায় ন নদী এটা ডাঙৰ পায় সেই তো মানে বহুত বেছি হয় চাগে বাৰিষা কালত।
অঁ, মানস ৰিভাৰ মানস।
অঁ' মানাছ ৰিভাৰ সেইটো।
অ' তাতে জন্তু বিলাক ওলাই আহে বানপানীত?
ওলাই আহে ন'?
অ' সেইকাৰণে গাড়ী চাৰড়ি যোৱা সিপিন্ধি বন্ধ কৰি দিয়ে।
অ', অ', অ' অঁ, কাৰণ পানীটো ডাঙৰ হৈ কিনে থাকিব জাগা নেপায় যে।
অ' নে নাপায় তাহাঁতে ওলাই ওলাই আহে জন্তুবোৰ।
আমি মই মানে য'ত আমি জানুৱাৰী মাহতহে গৈছিলোঁ ঠাণ্ডাাপত
অ' সেথিটো সেইটো মাহত গলে ভাল এতিয়া নোৱাৰি যাব এই এতিয়াতটো আপোনাৰ এপ্ৰিলৰ পৰা আগষ্টলৈকে বন্ধ কৰি দিয়ে।
বন্ধ কৰি দিয়ে ন' অঁ।
উম'।
এইটো আমিও মানে সেইটো জিপচি চাফাৰী সেইটো কৰা নাছিলে এনে ফাষ্ট মানে গাৰি লৈ কিনে এ চাৰি জন পাঁচজন মান মিলি মানে মানে আমি পাৰ্মিশন লৈ গৈছিলো আৰু সেইটো মানে লাষ্টলৈকে আমি সেইফালে এ নদীলৈকে যাম বুলি তাতেওতো ফৰেষ্ট ৰ কিবা ঘৰ বিল্ডিং সেইবিলাক আছে ন'? লাষ্টত অ' আছে আছে অ' আমি তাতে পাৰ্চনেল গাড়ী লৈ কিনি মানে যাব দ আমি মানে ভালকে পাৰ্মিচন লৈছিলো অ' তাৰ পিছত যাব দিছে। তাৰপিছত নদীতো দেখিছো লাষ্টত নদীৰ পানীতো বহুত ঠাণ্ডা।
ঘৰৰ কোনোবা বিষয়া আছে নেকি?
নাই নাই।
অ'। অ' ধুনীয়াকে পাৰ্মিচন লৈ যালে তাৰ মানে যাব দিয়ে পাৰ্চনেল গাড়ীটো।
অ' তেতিয়া আমাক মানে যাব দিছিলে এতিয়াতো এতিয়া মই গম নাপম। কম এইটো কথা হ'ল সাত বছৰ বা ছয় বছৰ আগৰ কথা। অ', অ' বহুত টাইম হ'ল হয়।
এতিয়া চেঞ্জ হ'ব পাৰে কিবা কিবি ৰোল।
হয়, হয় ৰুলছ বিলাক চেঞ্জ হ'ব পাৰে কাৰণ আৰু জী জীৱ জন্তু বিলাকতো একে নাথাকে ন'। বাচছা হয় বাঢ়ে থাকে।
বাঢ়ে কমে আৰু আৰু এনেকুৱা উম, বানপানীৰ সময়ত বহুত সাৱধানও হ'ব লাগে ফৰেষ্টৰ মানুহবোৰ। কাৰণ জীৱ জন্তু বিলাক যিহেতু ওলাই আহে এতিয়া বহুত পচিং সেইবিলাক হয়।
হয়, হয় এই আমি নিউজ বিলাক হয় নিউজ নিউজ বিলাকত দেখি থাক কুনা কেতিয়াবা অ'। আৰু ইফালে আহিচিনা অহা নাই ৰায়মনা আৰু চ হাও নেচনেল পাৰ্ক নতুন নতুন এই যে এষ্টাব্লিছ হৈছে আৱিষ্কাৰ হৈছে সেইবিলাক
আপুনি কি ইউ পি এইচ চিৰ কাৰণে পঢ়ি আছে নেকি?
নাই পঢ়া নাই।
ইনফ্ৰৰ্মেশ্যন বহুত জানে ভাল লাগিছে জানি।
অহ', অহ ', অহ' জানো জানো অকণমান জানো বেছিয়ে নহয়।
অহ' নাই নাই জানি জানে জানে ভাল লাগিছে মোৰ জানি কিনে।
অ'হ
আপুনি এতিয়া কি কৰি আছে অ'হ আপুনি এতিয়া কি কৰে বৰ্তমান মানে কাম
কাম মই একো নকৰো এতিয়া
ময়ো
হ'হ
উম
আৰু এইবোৰ ইয়াতে মানে ক'ব নাপায় যে কৰিলেও বা নকৰিলেও
হয় নেকি
অহ পাৰৰ্চেন্টে ডিটেইলছ এলাউ নাই নকৰো এইবিলাক
অহ অহ ঠিকেই আছে ঠিকেই আছে
অহ
বাকী ইনফ্ৰৰ্মেশ্যন বিলাক নিউজ বিলাক আপলোৰ্ডেত আপোনাৰ
অঁহ
এনেই আৰু বেলেগ জোগাত ভ্ৰমণ কৰিছে নে
বেলেগ জেগাত নাই তেনেকুৱা হোৱা নাই এনেই নাম বিলাক যেনে কাজিৰঙাতো যাব ইচ্ছা থাকে বা হৈ হৈ আছে আজিলৈকে যোৱা হোৱা নাই তেনেকুৱাই আৰু এনে যেনে মানস অহ নেচেনেল পাৰ্ক বিলাক কলে মানাসত আগতে গৈছো এইটো অহ অহ তাতে বোলে বহুত বেছিকে অহ অহ বহুত বেছিকে বোলে গড় দেখা পায় তাতে সেই
অহ কাজিৰঙা অভয়াৰণ্য বহুত গড় আছে অহ আৰু আমাৰ অসম ত সেই এটা শিং এক শিঙীয়া গড়ৰ কাৰণে খৰ্গৰ কাৰণে বি বি বিকাশ বিখ্যাত
বিখ্যাত চৰি হেহু
হুেহ মোৰো অসমীয়াতো অলপমান অহ মানে ভাঙা ভাঙা হয় কিন্তু অফকৰ্চ পাৰোঁ এতিয়া
অহ অহ
বিখ্যাত আৰু সেইকাৰণে আৰু পবি অহ টাইম হৈছে হ'ব দিয়ক নহলে
দিয়ক যিয়ক
অহ ঠিক ঠিক আছে বাই বাই
বাই